হেল্লো? কেনেকুৱা খবৰ? পাতি?
ভাল ভাল তোমাৰ?
ভালেই। আৰু বাকী খানা-পিনা? না - না, মোৰো দেৰি আছে এতিয়া।
অ' খোৱা নাই মানে?
উম, নাই খোৱা।
কি বনালে আজি?
আজি মাংস।
অ' মাংস বনাইছে। আমাৰ গমেই নাপাওঁ। মই ওলাই গৈছিলোঁ। ঘৰ সোমাইছোঁহে।
অ' আচ্ছা। কিবা শিকি আছা নেকি তুমি?
শিকি আছোঁ মানে মই ট্ৰেডিং কৰো।
আচছা কিহৰ
মই ক্ৰিপট' ক্ৰিপট' শুনিছা চাগে ক্ৰিপট'
নাই শুনা নহয় আজিয়ে শুনি আছোঁ।
শুনা নাই মানে ষ্টক মাৰ্কেট বোৰ যে নহয় নহয় ষ্টক মাৰ্কেট বোৰ যে
উম উম
এই ষ্টক মাৰ্কেটতে মই ইনভেষ্টমেণ্ট কৰো মানে ইনভেষ্ট কৰি কিনে তাতে ষ্টকবোৰ আপ ডাউন হয় ন ধৰা ষ্টকবোৰ ওপৰ ৰত গ'লে মই চেল কৰিদিও কৰি দিয়াৰ পিছত মোক ফিত হৈ যাই হেনেকে
আত্ছা
অ' ক'ব গ'লে লং টাইম ইণ্টাৰ্ণ
অ'
কৰি আছা
এয়া বহি আছো। তুমি?
অ' মইও বাৰু বহি আছো মানে তোমাৰ এতিয়া
নহয় পঢ়ি আছিলো অলপ আগত তাৰপিছত তোমাৰ উঠি ৰেষ্ট লৈ অকণ তাৰপিছত ভাবিলো চাওঁ তোমাক। ফোন কৰোঁ।
হয় নেকি?
উম
ভাত চাত বনোৱা নাই তুমি?
না ভাত কেতিয়াবাহে বনাওঁ আৰু মাহ মানে বনাও মন গ'লে আৰু জানো। চব জানো। খালি খালি ভাতত কিমান পানী লাগে সেইটো নাজানো খালি বাকী বাকী চব জানো
এ ৰাম ভাতত এনেকে জোখা বোলা তোমাৰ এ পানী মানে আঙুলিটো দি কিনে জোখে নেকি
তেনেকেই জোখে কিন্তু মই নেজানো যে আঞ্জাতে নহয় মোৰ
এ এনেকে কেনেকে হ'ব? পিছত তুমি বিয়া পতাৰ পাছত কেনেকে ভাত ধনবাদ
তেনেকেতো আৰু হৈয়ে গ'ল। আৰু তেতিয়ালৈকে তেতিয়ালৈকে শিকি যাম চাগে মে বি
টাইম আছে বাৰু বহুত। কিমানো ডাঙৰ হৈছা? পিছে মাংস বনাব জানা?
অ জানো মাংস চব জানো
ছাগলী খোৱা?
উম গাহৰিও খাওঁ
বাঁহ তুমি গাহৰিও খোৱা খা মই চবেই খাওঁ কব গলে মাছটো বাদ দি মই চব মাছটো বাদ দি মই চব খাওঁ এই মাছত ধৰা কিবা এটা স্মেল পাও বে মই কিবা বহুত বেয়া গোন্ধাই
হম
অ মাছ বেয়া লাগে খাই
মাছতো মই খাও কিন্তু ইমান নাখাও মাংসৰ প্ৰতি কিন্তু বহুত হেৰি আছে মোৰ
ছাগলী খোৱা নে নাই?
খাওঁ খাওঁ
ভাল পোৱা?
মজা
একদম বঢ়িয়া লাগে ন‌?
উম বনাবলে এবাৰ বনাইছিলো তাৰ পিছত পিছত আকৌ মাক দি দিলো মই
অ অ মই এবাৰ তোমাৰ চা ছাগলী নহয় ব্ৰইলাৰ বনাইছিলোঁ মুৰ্গী তাৰপা বনাই আছো বনাই আছো বনাই আছো মানে আন্তাজ নাজানো ন মই
উম
ফোন টো চাৰ্জত আছিলে তাপা ফোনটো চাৰ্জাৰ আনিব গৈ কিনে অলপ দেৰি মই ফোনটো চাই দিলো ন
আহ এ
তেতিয়া পা মায়ে মোক বনাব নিদিয়া হ'ল আৰু এদিন মই মেকৰণী বনাইছিলো মেকৰণী খিনি পানীটো শুকাব কাৰণে উপৰ তল উপৰ তল কৰি আছিলো গু গোটেই বাচনটো পৰি কিনে মেকলনি খিনিও মানে বেয়া হ'ল
উম গোটেই জ্বলি গল
মানে পৰি গল মাটিত পৰি গ'ল গোটেই
অ
তেতিয়া বা মোক একো বনাব নিদিয়ে পাকঘৰতে সোমাব নিদিয়ে মায়ে
দিলা
মই মানে ধৰা কিবা এটা ধৰা কৰো বুলি কলে বেয়া হ'বই আৰু
আ্ছা না মইতো তোমাৰ কোনদিনাখন বা বনাইছিলোঁ‌ পাহৰিলো হা বিৰিয়ানী বনাইছিলোঁ‌। মানে ফাৰ্ষট টাইম বনাইছো কিন্তু ধুনীয়া লাগিছে খাই অ' ধুনীয়া লাগিছে খাই লৈ
কেনেকে বনাইছিলা?
তোমাৰ ফাছতে কি চাউলধুই পেলাই অকণ ৰেচ কৰিব দিলোচাউলতো ফাইব টু টেনমিনিত তাৰপিছত না ভিজাই নহয় ধুই খিনি ওলাই থব লাগে। ভিজাই থলেতো সেইটোতো পুৰা হেৰি হৈ যাব না উম কোমল হৈ যাব তাৰপিছত তোমাৰ মাংসটো বনাই তাৰপিছত তাৰছত আকৌ এইফালে তোমাৰ দিলোঁ ঘি দিলো তাৰপিছত যিমান পিয়াঁজ চিয়াজ কাটিছিলোঁ সেইচব পিয়ঁয়াজটো আগত ফ্ৰাই কৰিলো হা পুৰা ফ্ৰাই ব্ৰাউন কৰি সেইটো উলাই দিলোঁ‌ অকমান তাৰ পিছত আকৌ তেজপাত পিয়াঁ‌জ আকৌ দিলো পিয়াঁ‌জ তোমাৰ তাৰ পিছত জলকীয়া দি লৈ ধুনীয়াকে একদম যেতিয়ালৈকে ব্ৰাউন হ'ল তাৰপিছত দি তাৰ পিছত তোমাৰ হেৰি কিন্তু এইটোকে ভাতটো দি দিলো হা। মানে চাউলতটো দি দিলোঁ‌। উ তাৰ পিছত দিয়াৰ পাছত তাৰিছত আকৌ তোমাৰ এই যে কি কৰে গৰম মছলা যে গোটা গোটা সেইটো কেইটামান মানে দি দিলোঁ‌। তোমাৰ ইলাচি ডাল তেনে তাৰপিছত আৰু লং তেনেকে পিছা নাই মানে তেনেকেই দি দিছো অ' গোটা গো দি দিছো তাৰ পিছত পানী ঢালি দিলোঁ‌। পানী ঢাল ঢালি দিয়াৰ পিছত মানে যেতিয়া অকন চাইছো সিজি সিজি আহিছে তাৰপিছত তোমাৰ মাংস মাংসৰ যোনটো মানে গ্ৰেভি টো বনাইছিলোঁ‌ সেইটো টো মাকৰ সুদা দিয়ে মানে থালি গোটেই মানে ৰিমেক্স কৰি পেলালো, ৰিমেক্স কৰি পেলাই, আকৌ তোমাৰ মানে তেনেকে যেনেকে যে এই প্লেটবোৰত যে সজাই থৈ যে। তেনেকেই আকৌ ঠিক হেৰি কৰি একদম লোখ ফ্লেমত তেনেকে মানে পকাই আছো। পাৰ তাৰপিছত আকৌ পিয়াজৰ যোনখিন খিনি মানে পুৰা ব্ৰাউন কৰি ভাজিছিলোঁ যে এইটো অকণ থৈ দিছিলো তাৰপিছত ওপৰৰ পৰা দি ধুনীয়াকে, তাৰপিছত আ আকৌ ওপৰৰ পৰা ঘি দিলো। তাৰ পিছত অকন টাইম তেনেক পাঁচ মিনিটমান ল' ফ্লেমতে পকালো তাৰপিছত আৰু হৈ গ'ল। ৰেডি।
পাহাতি বনাব জানা?
এহ এদিন বনাই খুৱাম দিয়া।
মাতিবা আকৌ।
অ' মাতিম মাতিম।
খাব লাগিব এদিন। তোমাৰ হাতৰ বিৰিয়ানি। অকল বিৰিয়ানিয়ে কিন্তু বিৰিয়ানিৰ বাহিৰে বেলেগো লাগিব
অ' মেগী-চেগি, চাওমিন মম'চ জানো বনাবলৈ
ইমান ৰেচিপি জানা?
চব ৰেচিপি এই মন গ'লেই বনাই খাই থাকো যে মই।
এৰা মই মানে তোমাৰ এ মইহে বেকাৰ থাকিম।
কেতিয়াবা মানে বৰিং লাগি থাকিলে কিবাকিবি খাব মন গ'লে যে, এই ছবেই ৰেচিপি চাই চাই বনাই থাকো মই জানা? আৰু কেতিয়াবা এল, ফ্ৰাইড ৰাইচ হেটোও বনাও মই। মন গ'লে। কিন্তু এটা হয় বাহিৰৰ নিচিনা টেষ্টটো টো মানে নাহে কিন্তু, ঘৰৰ বনোৱা টেষ্টটোও অকণ বেলেগ, বাহিৰৰ টেষ্টটো অকণ বেলেগ। কিন্তু মানে দোকানৰ পৰা খাওঁ
বাহিৰত চাবা কিবাকিবি দিয়ে সিহঁতে
হেৰি তোমাৰ আজিনা ম টো আৰু কি যে আৰু এটা কিবা এটা কয় উম চয়াচচ সেইখিনিটো দিওঁ
উম
মেইন তোমাৰ মেইনতটো এইটোয়ে হ'ল আজিনা মত টেষ্টৰ কাৰণে যোনটো এটা ফ্লেভাৰ এটা আনে আৰু এটা জানো কি আছিলে মই সুধিছো সেইটোৱে দিয়ে নেকি মে বি নে পাহৰিলো মই
অ অ এই পিজ্জা চিজ্জা অৰ্ডাৰ দিলে চিলি ফ্লেক্স আৰু অৰিগেন থাকে যে এইবোৰ ৰাখি থব এইবোৰো কাম আহে কেতিয়াবা চীজ মেগী বনাবৰ সময়ত কাম আহে মই কি ধুনীয়াাত একদম টেষ্টি বইল এগ বনাও
মই বনোৱা নাই চিজ মেগী
অ মই টেষ্টি বইলে এগ বনওঁ খাব আহিবা এদিন
ঠিক আছে হ'ব
একদম তোমাৰ এ প্ৰেচাৰ কুকাৰ নহ'লে কিবা এটা ল'বা তাতে তাতে পানী দিবা পানী দি কিনে বইল কৈ দিবা কি টেষ্টি লাগে তাবাই মই এলে তা বাইে মই একো বনাব নাজানো
খানা পিনাই নে পাৰা নে নাই বনাবলৈ
খানা পিনা না মই একোৱে নাজানো মানে ধৰা কোনোবা এটা ধৰা ওচৰত চাই থাকিলে পাৰিম
উম
অকলে নোৱাৰো মই মানে জোখ নাজানো মেইন কে কিমান নিমখ দিব লাগে কিমান মচলা কিমান তেল এইবোৰ মই একো নোাজানো
আটচ্চা
এনে মই ক দিব পাৰিম ধৰা ফ্ৰাই কৰি দিব পাৰিম এই জোখটোৱে নাজানো আৰু
অ
সেইটোকে প্ৰব্লেম হয়
অহ অহা একো নাই শিকি যাবা
শিকি যাম বাৰু তেতিয়া ধৰা বিয়াৰ পিছত ৱাইফকো অলপ হেল্প
উম এনে বিয়া চিয়া কেতিয়া এনে বিয়া ছে কেতিয়া পাতিবা
বিয়া নাপাতো চাগে অকলে থাকিম
উ কিয়
এনেই অকলে থাকিবলৈ মন হয়
আচ্ছা
ইয়েছ অকলে থাকিয়ে ভাল লাগে কব গলে
সেইটোৱেই
উম
উম মই এতিয়া ক তেতিয়া পঢ়া শুনা কৰি কিবা নিজৰ ওপৰত ডিপেণ্ড কৰি তেতিয়াহে হেৰি কৰিম আৰু বিয়া চিয়া চব ইমান ভাবা নাই বিয়া চিয়া আগত অ কিবা এটা জব চব লম বিয়া কথা পাতিম মই ইমান চিৰিয়াছ নহয় চব ৰিলেশপত মানে ক্ষেত্ৰতে চবৰ
ভালেই বাৰু ক প্ৰথমতে তোমাৰ পঢ়াত মন দিছে
অ পঢ়া তাৰপিছত তোমাৰ প্ৰেক্টিচ যাওঁ মানে টাইমেই নোপাওঁ মই জানা
কিহৰ প্ৰেক্টিচ যোৱা
টাইকান্দো তোমাক যে কলো যে অ অ
কেনেকুৱা চলিছে তাৰ
তাৰতো এতিয়া বৰ্তমান তোমাৰ পৰীক্ষা চলি আছে যে সেইটো কাৰণে কেইদিনমান গেপ দিলো তাৰপিছত যাম আ ক
অ অ কিমান দিনৰ পৰা কৰি আহিছা
মোৰ হ'ল তোমাৰ কিমান তিনি বছৰ শিকা এক বছৰ কিন্তু গেপ দিলো মই
উম
এক বছৰ আৰু মানে ওৱান ইয়ৰ ছিক্স মান্থ মই যোৱা নাই, তাৰপিছৰ পৰা আকৌ ৰিষ্টাৰট মাৰিলোঁ মই।
অ',
উম', উম', মেট্ৰিক তেতিয়া ফাৰ্ষ বৰ্ড দি মানে ফাৰ্ষ বৰ্ড দিছো না ত সেইটো কাৰণে পুৰা ভয় টো কাৰানে মানে এৰি দিলো আৰু
ভালে কৰিছা বাৰু পঢ়াটোত মন দিব লাগে।
তাৰপিছত টিউচন-টিউচনো আছিলে দুটা-দুটা আকৌ টাইম নহয় যে সেইটো কাৰণে।
অ', তুমি চিবিএছ নে ছেবা?
চিবিএছই।
অ', চিবিএছই। ঠিকেই আছে বাৰু। এতিয়াতো ৰিজাল্টটো দিলে এতিয়া পাৰ মানে কণ্টিনিউ কৰিব পাৰিবা।
অ'।
তাতে বাৰু। তোমাৰ ফিজিকটো তেতিয়া ঠিক থাকে বডিটোও ভাল
আহ
তেতিয়া ধৰা খাবলৈ, মানে এনে ধৰা একো নকৰিলে ন খাবলৈ মন নাযায়। এতিয়া মই একো খাব কৰিব নোৱাৰো ভালদৰে। মই একো নকৰো ন? ঘৰতে থাকো ক'ব গ'লে
আচ্ছা ৱৰ্কাৰ-চৰ্কাৰ অকন কৰিবা ঘৰতে, শুই উঠি বা সন্ধিয়া টাইমত। সেইটোৱেইতো এলাই জান এদিন মাৰি দিব। হেনেকুৱা হয় এলাহটো।
খাই দিছে।
খাই দিছে
এক একো কৰিব মনে নাযায় উঠি কিনে ব্ৰাছ কৰি কিনে, কিবা এটা খাও। খাই-বৈ তোমাৰ গেম খেলো বা এনেই ইউটিউব-ইনষ্টা এনেকেই চলাই থাকো আৰু।
আচ্ছা। বাকী পঢ়া-শুনা?
পঢ়া-শুনা চলি আছে বাৰু ঠিকে।
আচ্ছা।
অ' দিয়া মই তোমাক পিছত
অ' অ' অ', ঠিক আছে হ'ব। ও ও, অ' অ' ঠিক আছে।